অ অ কোৱা
কি কৰি আছা
অ মই এনেই বহি আছোঁ তুমি কি কৰি আছা
মইয়ো বহি আছিলো পিছে তুমি খালা
হা হা কি কৈছা
লা
অ খালো চাহ খালো তুমি খালানে
অ খালো
আচ্ছা
ক'ত আছা
হা হা
চাহ কিহে দি খালা
অ চাহ লগত অ পিঠা খাইছো
অ তুমি পিঠা
অ অ পিঠা খাই মই বহুত ভাল পাওঁ মই এনে খাওঁৱে এনেই আমাৰ ঘৰত মানে কেতিয়াবা বনাই মানে মায়ে বনাই তেতিয়া খাই থাকো মানে এনে এনে নহয় আৰু বিহুৰ টাইমতে বনাও সেইবোৰ নহয় মানে এনে বনাও ঘৰতে খাবলৈ চাহৰ লগত আৰু তুমি কি কি খালা চাহৰ লগত
মই মই বিস্কুট খালো
আত্ছা
বনালো
অ অ এনেই বি বিস্কুট কি কি বিস্কুট খোৱা খাই ভাল পোৱা তুমি
এইবোৰ আজিকালি য যে ব্ৰিটেনিয়া কোম্পানী ওলাইছে
অ অ গে তোমাক
অ পিছে ভাত বনালা
অ ভাত মই এতিয়া বনাম
অ তুমিয়েই বনোৱা নেকি?
অ অলপ পিছত বনাম আৰু এতিয়া অলপ দিনৰ খানা খোৱা টাইম হয়ে যাব ন সেইকাৰণে আৰু তুমি কি কি বনালা?
মই এ ভাত ভাত চব্জি বনালো
আচ্ছা কি কি বনালে কি কি ভাজি বনালা
শাকৰ ভাজি বনালো
আচ্ছা তোমাৰ ভাল লাগে নে? অ সেউজীয়া শাক পাচলিবোৰ
অ এইবোৰ ভাল লাগে মোৰ
আত্ছা হয় মোৰ ভাল লাগে মানে সেইবোৰ ভাল হয় না আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় মই খাওঁ ম মোৰ ব বৰ ভাল লাগে আৰু মই খ খাওে এনে দিনত খাওঁ এনে ৰাতি নাখাওঁ ৰাতিটো এনে মাংস য়ে খাওঁ দিনত পাচলিয়ে খাওঁ হয় হয় এনেই তুমি নন ভেজত কি কি খাই ভাল পোৱা?
মই চিকেনে ভাল পাওঁ বেছি ভাল।
আচ্ছা চিকেন খোৱা ন এনে চিকেন তুমি বনোৱা নে মায়ে বনাই
ময়ে বনাও কেতিয়াবা মা বনাই
কেনেকুৱা বন বনোৱা তুমি ৰেচিপি কব পাৰিবা নে চিকেনৰ
চিম্পলে ৰেচিপি যেনে বনাই মই বইলিং ইষ্ট ভাল যেনেকে পানীত ঢালি কিন তাতে আদা নহৰু চব পেষ্টটো ধালিকিনে তাৰপিছত পঘাই কিনে মই বৈলিং বেছি ভাল পাও।
আচ্ছা মানে এনে তুমি বইলে খোৱা ন বইল চিকেন
বইল চিকেনে খাওঁ বেছি ভাগ আৰু কেতিয়াবা কেতিয়াবা পচলা চচলা দি বনাও
অ হয় মই এই এবাৰ বনাইছো ছিলো মানে বয়েল চিকেন মই কুকাৰত দি কিনে বনাইছিলো আদা চাদা আদা নহৰু সেইবোৰ দি দিছো আৰু বিলাহী দিছিলো ভাল লাগিছিলে বইল কৰি কিনেও ভাল লাগে অলপ এই শাকটো দিলেও ভাল লাগে।
অ
এনেকুৱা খাই পাইছা নে তুমি কেতিয়াবা
অ খাই পাইছোঁ মই লাই শাকে দিওঁ খাই পাইছোঁ
সেইতি কিজনি
লাই শাকত যেনে আমি চিকেন দিওঁ সেইখিনি টাইমত আমি লাই শাকো দি কেনে বনাব পাৰা যায়।
আচ্ছা ভাল লাগে ন এনেতো ভাতৰ লগত খোৱা নে এনেও খোৱা এনে চুপৰ নিচিনাও খোৱা।
মই চুপৰ নিচিনা খাওঁ কেতিয়াবা কেতিয়াবা গা ভাল নালাগিলে চুপৰ নিচনা খাওঁ এ
হয় ঠাণ্ডাৰ দিনতটো মানে ঠাণ্ডাৰ দিনত চিকেনৰ চুপ বনাই কিনে খালে ভাল লাগে অলপ ন
অ অ আৰু ঠাণ্ডা দিনত অঁ
অঁ
তুমি এতিয়া ভাত ৰা ভাত কেতিয়া কেইটা বজাত খোৱা তুমি
ভাত দুপৰীয়া এনে দুটা তিনটা বজাত খাওঁ এনেই বনাই থৈ দিওঁ আৰু সোনকালে বনাই থৈ দিওঁ আৰু ঠাণ্ডা হৈ যায় ন অলপ সেইকাৰণে আৰু এতিয়া গৰমৰ দিনতো মানে হয় খাবই নোৱাৰি গৰম গৰম ভাত সেইকাৰণে
সেইবাবে অঁ সেইটোৱে
গৰম গৰম বনাই খাবও পাৰি ন সেই গৰমৰ দিনত একদম খাবই নোৱাৰি সেইকাৰণে তো
অঁ আৰু গৰম দিনত পানীত অলপ পইটা ভাতে ভাল লাগে বেছি
অঁ অঁ তুমি খোৱা নে পইণ্টা ভাত অঁ কেনেকা কেনেকুৱা বনোৱা পইনটা ভাত তুমি
পইতা ভাত টো ভাত ন ৰাতিৰ ভাত থাকিলে তাতে পানী থৈ দিওঁ তাতে আৰু আলু বয়ে বনাই কিনে আলু পিটিকা দি খাওঁ বৰ মজা লাগে
অঁ হয় আলু পিটি কা আৰু মানে এনে পানীত দি এইটো কৰি দিওঁ ভাতটো খোৱা ন মানে পানীত দি কি না ভাত
পন্তা ভাত। হঁ-।
অ'- অ', ভাল লাগে। ইটো অলপ আচাৰ-চাচাৰ দিলেও ভাল লাগে ন'? আমৰ আচাৰ দিলে। ভাল লাগে। অ' পন্তা ভাত। হয়। গৰমৰ দিনত পন্তা ভাত খাই ভাল লাগে আৰু পেটৰ কাৰণেও ভাল হয় ন', সেইকাৰণে।
তুমি কি
চেত বেয়া। হয়, কোৱাচোন।
তুমি কি - কি ভাল পোৱা খাই কেনে?
মই এনেতো ভাল পাওঁ। মই এ- ম- পনীৰ ভাল পাওঁ আৰু কণীৰ চব্জি ভাল পাওঁ। ঠাণ্ডাৰ দিনত কণীৰ চব্জি ভাল লাগে। গৰমৰ দিনততো খাবই নোৱাৰি। সেইকাৰণে ক- কণী ভাল পাওঁ। তুমি কি - কি ভাল পোৱা?
মই- মই এয়া গৰমৰ দিনত পন্তা ভাতে ভাল পাওঁ আৰু ঠাণ্ডা দিনটোতো চিকেন।
অ' চিকেন খোৱা মানে ভাল কে। এনে মচলা-চচলা দি খোৱা নে চিকেন?
অ'-অ', হয়।
এনে কেনেকুৱা মচলা দিয়া তুমি? মানে এনে সেইটো, ক'ব পাৰিবানে?
অ' মই যেনে- অ' আমি মাংস-মাছত দি- কি দিওঁ, বেছিভাগ আমি গলমৰিচ দিওঁ। এয়া গলমৰিচ দিওঁ আৰু আদা নেহৰু দিওঁ।
অ' - অ'।
কে দিওঁ। ঝালা বহুত দিওঁ।
অ' জ্বাল- তোমাক জ্বালা বেছি ভাল লাগে মা নে। অ' মানে এনে তুমি ভূত জলকীয়া খাই পাইছেনে?
অ' ভুত জলকীয়া বহুত ভাল লাগে।
অ' মই আচাৰ বনাই লৈছিলোঁ ভোট জল য়া ভাল লাগে। এতিয়া মানে এইটো, এনে বজাৰৰ পৰা আনে নে ঘৰতে লগোৱা আছে?
আমি বজাৰৰ পৰা আনোঁ। সেই এনে ঘৰত লৱালে নহ বেছি ভাল কৰি চোন দে। এবাৰ লাগাইছোঁ কি চাওঁক।
অ'। সেইটোটো তাকে। হয় কোৱাচোন।
তুমি এইটো খেতি কৰা নে কিবা-কিবি যেনে, কিবা কিবি লগোৱা?
অ লগাও জলকীয়া এইবোৰ লগাও। জলকীয়া লগাইছো আৰু এনে অমিতাৰ গছ আছে ঘৰতে লগাইছো সেইবোৰ অমিতা খাই ভাল লাগে গৰমৰ দিনতো ভাল লাগে আৰু এনে অম অমিতা মই চানি কিনা খাও জলকীয়া আৰু নিমখ দি কিনে চানি কিনা খাওঁ ভাল লাগে
অ তুমিত পকা অমিতাটো। কিবা চ বহুত ভাল
এনেইতো অমিতাৰ খাৰ খোৱা নাই তোমালোক।
অ খাও খাওঁ
অ এনে কেনে কেনেধৰে বন বনোৱা। খায়।
াৰ আমি দালি আৰু পানী ফাৰ বইল হব দি প্ৰথমতে পানী বইল হব দি তাৰপিছত তা দাইল ঢালি দিওঁ আৰু আদা নহৰু দি দিওঁ তাৰপিছত অমিতাটো কাটি দি দিওঁ কুকাৰতো বনাওঁ কেতিয়া কুকাৰত বনালে ভাল জল্দি হৈ যায় সিজি যায় ততি পিছত হৈ যায় ঘাত। খাৰ চিম্পল হয় ততে তুমি একো ভেজালে নাই সাৰত
হয় অ খাওতো। ভাল হয় খাল খাল খাল খাল ভাল হয় হয় ন পেটৰ কাৰণে।
তোৰ গানে
হয় এনে অমিতাৰ মানে বেছিকে সাৰেই হোৱা ন
হাও কিন্তু এই আমাৰ এইখিনি জেগাত মানে অমিতা গছ বৰ কম আছে আৰু লোকেলি এভেইলেবলটো আমি পোৱাও নাযায়।
আচ্ছা অ আৰু মইতো ঘৰতে লগাইছো অমিতা সেই ঘৰৰে অমিতা খাও ভাল লাগে মানে আৰু ডাঙৰ ডাঙৰো আছে ন সেইবোৰ মানে লোকেলে হয় ঘৰতো লোকেল থাকে হ'লেও মানে ইমান ডাঙৰ ডাঙৰ আছে ভাল লাগে এইটো খাই কি যা অমিতা।
আমাৰ ইয়াতেটো বজাৰত কতিপাত নগলে
অ অ এনেকুৱা এনে তোমালোকৰ মানে সেই বজাৰত কিমান কৰি দিয়ে ন অমিতা।
অমিত দাম। বৰ বেছি আমাৰ ইয়াতে শ
পাতনা
অ তিৰিশ চল্লিশ এইজ
অ সেনেকোৱা
আৰু লোকেলি এভলেব লোকেলি
অ আৰু এনেই ফ ফল মূল কি কেনেকুৱা খোৱা তুমি
ফল মূল মই কল খাওঁ
অ কল খাই ভাল পোৱা
অ কল ভাল পাওঁ তাৰপিছত আ এয়া আৱ আৰু কি তোৰ কি আছিল তৰমুজ তৰমুজো ভাল পাওঁ আৰু বামা ফল বৰ ভাল পাওঁ চব ফলে খাওঁ এনে শুন না খাওঁ সেইটো ফল নাখাওঁ চব ফলে খাওঁ
অ মইয়ো চব ফল খালো ফল খাওঁ ভাল লাগে এতিয়াতো আমৰ চিজন হয় আম খোৱা নে
অ আম খাওঁ আম খাওঁ
অ আম কি কেঁচা খাই ভাল পোৱা নে নে পকা
পকা খাই ভাল পাওঁ কেচা
চানি কৰি কিনে নোখোৱা
অহ বনাই খাও চাটনি বনাই খাওঁ ত কেতিয়াবা বনাই খালেও কিন্তু ইমান মই ভাল নাপাওঁ চাটনি টো আম
অহ
পকা আমটোয়ে বেছি ভাল পাওঁ
অ পকা আম খোৱা ন অ ময়ো এনেকোৱাই মই মই বেছি টো চানিয়ে খাওঁ মই চাটনি বোৰে খাওঁ মানে আমৰ ঠেঙা আমটো ভাল লাগে আৰু পকা আমো খাওঁ কেতিয়াবা খাওঁ মানে আৰু এনেইতো মই কেঁচা আমে খাওঁ
অ নে হয় চবৰে পছন্দ বেলেগ থাকে হোমহ
সেইটোৱে তটো হয় মানে মানে এই টেঙা বস্তু কেনেকোৱা কি কি খোৱা তুমি এনেই টেঙা বস্তু
টেঙা বস্তু মোক ভাল লাগে কিবা অ মই খাওঁ এয়া কি কয় এইটো নাম তেতেলী
অ তেতেলী অ তেতেলী এনেই খোৱা নে এনে অলপ মানে জলকীয়া নিমখ সানি খোৱা
মই নিমখ আৰু জলকীয়া গুৰি খাওঁ তেতেলী খাওঁ আৰু কমলা চাটনি খাই কিনে ভাল পাওঁ।
অ অ কমলাৰ ভাল লাগে
মিঠা অলপ থাকিলে। নাপামেই
অ ভাল লাগে এইটো খাই কিনে। এনেতো এনে আচাৰ চাচাৰ বনোৱা নে ঘৰত
বনাও
আহ কিহৰ কিহৰ বনাইছা
মায়ে বনাইছে আমৰ বনাইছে জলফাই জলফাই জলফাইৰ আচাৰ বনাইছে
অ
কঠালৰ আচাৰো বনাই বহুত বৰ বৰ দিজাইনৰ আচাৰ বনাই মায়ে
অ তুমি বলোৱা নে?
মই বনাব নাজানো মই বনাইছো ছিলে এবাৰ ভাল লাগিছিল ব বগৰী
কেনেকুৱা বনাইছিলা?
মই বগৰীতো প্ৰথমতে কেৰাহীত অলপ গৰমাই লৈছিলো তাৰপিছত গৰম কেনে তাতে তাৰপিছত তেল গৰম কৰিছিলো তেল গৰম কৰি কেনে গৰমাই লোৱা বগৰিটোত দি কেনে বনাইছিলো ফাৰ্ষ্ট ত শুকাব দিছিলো গৰমাই লৈ কেনে শুকাব দিছিলো অলপ তাৰপিছত শুকোৱাৰ পিছত তেল দিছো আৰু তাতে জলকীয়া দি দিছিলো এইটো ভোট জলকীয়া দি দিছিলো ভাল লাগিছিল
আচ্ছা
বগৰীটো ভাল লাগে মোক মিঠা আৰু টেঙা ভাল লাগে তোমাক কৈছিলো মই
অ অ মিঠা টেঙা মোকো ভাল লাগে মিঠা টেঙা অ ঠিক আছে দিয়া আজিৰ কাৰণে ইমানে কথা পাতিলো আৰু পিছত পাতিম দিয়া
হ'ব হ'ব গধূলি মান কৰি আহ